ট।
অ' কোৱা।
গ'লা?
অ' আহিলো অ'।
উম।
এয়াহে যি হাল্লা, পোৱালি।
উম, উম কি কৰি আছা?
এয়া চাহ অকন বনাব লৈছো, আহিলো মই তোমাৰ এ পাঁচটা মানতে আহিলো নেকি, অ পাছ টা নহয়, চাৰে ছটা মানতে আহিলো।
উম উম্।
বৰষুণেহে যি পালে মোক আৰু,
ভিজিলা?
ভিজিলো মানে ইমান নহয় আৰু, এনে ভিজিলো আধাখিনি। তে এইমাত্ৰ মই এ তোমাৰ, হা?
মাজগাও সোমাব লাগে নে, নে মেইন ৰাস্তা কিনাৰতে?
এই তোমাৰ ভৰটক যে ৰাস্তাটো যে, ভিতৰেদি সোমাব লাগে। সেইফালে সোমাই মানে তোমাৰ, অলপ আহিব লাগে আৰু, মেইন ৰাস্তাৰ ভিতৰত নহয়।
উম উম।
ইফালে সোমাব লাগে, মই যে তোমাৰ ইয়াতো আ আ, কাইলে যামগে বাৰু যাব লাগিব কাইলে আৰু এই বৰষুণডাল ইমান দি আছে কে অশান্তি লাগে ন কে? কাপোৰ কানি যেকে শুকোৱা কৰা নাই। চাবা?
আজি কিহেৰে খানা খাবা?
আজি সিজোৱায়ে তোমাৰ, এ বাহতো নাখাই যে।
অ অ।
একেই সিহঁতৰো।
উম উম উম।
এ ভিনদেউ মন্দিৰলৈ গৈছে ন,
অহ।
নাখায় সেইকাৰণে। তোমালোকৰ?
আমাৰ ৰুটি আৰু ঘুগুনি।
অ আমাৰো বায়ে ৰুটিয়ে বনাম বুলি কৈছে। এতিয়া ৰুটিৰ লগত জানো এতিয়া শুকান ৰুটিৰ লগত কি খায় নাজানো এতিয়া।
উম উম।
আমিতো বেলেগ ভাবি থৈছোঁ। অ কি হল? মুতিলি? সেইটোকে কৈছ তই। মুতিলে যে সি সেইটোকে দেখাইছে।
হুহ এক বছৰীয়া পোৱালিনে।
অ মুতে আহি পেলাই যে বা আহি পাইছো মোকে যিটো কামোৰ দিছে দাত ওলাইছে যে তাৰ।
উম।
উম আৰু জানো কি যি ইংলিছৰ নিচিনা ভাষা মাৰি থাকিব নাজানো সিহে বুজি পায় আৰু। ইংলিছতে কথা কয় একে। এনে গোটেই ঘৰৰ বস্তু একদম বাঁহতৰ ঘৰৰ বস্তু শেষ কৰি পেলাইছে আৰু।
কিনলো।
লৰা হয় অ।
এজনী ছোৱালী হয়। মই এই মাত্ৰ সেয়া তোমাৰ মোক ল'ৰা এটাই অঠনি পা এইটো যে মই যে কৈছিলো ভাইটি বনাইছিলো বুলি। সি মোক মেছেজ কৰিছিলে হেৰি এইটো কি বুলি কয়। ফ্ৰী আছা নেকি বুলি কৈছো মই এনেকুৱা বা' হতৰ ঘৰলৈ ওলাই আহিলো।
উম।
তো মতা কেইটায়ে কল কৰিব পৰা নাই আজি। সি মোক কৈছে এতিয়া মই তাইক কল কৰিছিলো মোক তাৰ পাছত মই ধৰিত্ৰী কৰিম মোৰ আগতে তাইক কল তাক। কলটো কৰি লওঁ তাৰপিছত তোমাৰ সি কৈছে কি এতিয়া মই। মেটিকৰ ৰিজাল্ট দিব নহয় মই বো কিতাপ উলিয়াইছো তুমি অথনিৰ পৰা কি কৰি আছিলা বোলে।
উম হুহু।
মই কৈছ হ'ব দিয়া হ'ব দিয়া পঢ়া কৈছে ৰাতি পাতি। দিয়া মই কচোন ৰাতি মই বছি দেৰিলেকে পাতি আজি পাৰিম বাৰু এনেই ঘৰত থাকিলে নোৱাৰো এনে। পাৰি পাতিব এতিয়া মই যে সেই টু হাড্ৰেড টো যে সোমাইছিলে।
উম।
সেইটো তোমাৰ হেৰি অ লগৰটো ডিপু বোলাজনৰ তাতে আছে ন।
উম।
আৰু যিহলেও তোমাৰ ধৰ কিবা এটা ইনকাম কৰি লোৱা পইচায় দিয়াচোন এতিয়া কলত কথা পাতি ল ভালে লাগে ন অকন। পঞ্চাছ টকা এটা পালেও বহুত ভাল লাগে হয় নে নাই কোৱাচোন এতিয়া। তাৰ সি মানে মোক কালিয়ে কৈছিলে যে তোৰ পইচাটো সোমালে কিউ আৰটো দি দিবি।
উম।
মই মানে দিব পাম মই কৈছো হ'ব দে মই কাইলৈ দিম মোক দি দিবি এতিয়া মোৰ দৰকাৰ হোৱা নাই।
চেঞ্জ কৰিব পাৰি নেকি চাবা তেতিয়া তোমাৰতো দি দিবা।
মোৰো বহুত প্ৰব্লেম সেইকাৰণে ম দিয়া নাই জানা। মোৰ যে মানে বেংকত যাব লগা হৈ আছে মোৰ এই আই ডি তোৰ কাৰণে। উ পোৱালি যিহে কান্দি আছে এতিয়া মই সেইকাৰণে। যাব পৰা নাই মানে বেংকত গৈ পেলাই ঠিক কৈ আনিবলে মানে কি হয় জানা মোৰ মানে। তোমাৰ যে ভৰালে।
উম।
খুব বেছি এঘণ্টাৰ ভিতৰত কাটি দিয়ে মই এঘণ্টা নহয় দহ। আধা ঘণ্টাৰ ভিতৰতে।
উম উম।
সেইকাৰণে মানে মই এতিয়া কাৰ পইচাটো সেইয়া বেংকত যাব লাগিব।
উম।
বেয়া লাগে নহয় এনেকে পইছাটো কাটিদিলে এবাৰ মোৰ এনেকে দুশ টকা এটা অ তিৰিশ টকা এটা অনলাইন। দিলে কোনোবাই তোমাৰ কাত খাই গ'ল। তিনিশ টকাৰ ডেৰশ টকা লগালগ কাটিলে।
এতিত
কি কৈছা।
এ টি এম এ টি এম আছে নেকি।
এ টি এম।
উম।
আছে
এ টি এম থাকিলেও কাটে কিন্তু দেই মানে মোৰ এছ বি আই দালত কাটে।
মোৰ এ টি এম এ টি এমৰ কাৰণেটো কাটিছে আক। নহয় মোৰ কিবা এটা হৈ আছে মানে মই কথাটো মানে তোমাৰ বেংকত যাব লগা হৈ হৈছে। মই এলাহতে যোৱা নাই মই গৈ পেলাই মানে মই। সুধি আহিবগৈ লাগিব কাৰণ যিমান যি হলেও মানুহৰ একাউণ্ট মেইন ন আজিকালি তোমাৰ এতিয়া কেচ পইচা কোনো নাৰাখে। আজিকালি চবৰে অনলাইনে সেই কাৰণে মানে মই ভাবি আছো বেংক এপাক মায়েতো পথাই থাকে। নাজাও নেমেলো নকৰোঁ গৈ আহিবগে লাগিব।
উম! নেটৱৰ্ক অলপ প্ৰব্লেম দিছে। মাজে মাজে বোলো নেটৱৰ্কও প্ৰব্লেম দিয়ে।
হেৰি মোৰ ভদা ফোন যে। এতিয়া শুনিছা নাই।
হা শুনিছোঁ শুনিছোঁ মানে মাজে মাজে কাটি দিয়ে শুনিছোঁ শুনিছোঁ কোৱা।
মাজে সময়ে তোমাৰো তোমাৰো মাতটো তেনেকুৱা আহে। ক'বা আৰু।
এতিয়া কেইটা তাত তাকচ ছতা ছতা চলি আছে নেকি।
কি কৈছা।
এতিয়া তাকচ। কেইটা ছয়টা চলি আছে নেকি।
ছটা চলি আছে এতিয়া।
উম
চাহ খালা নাই।
চাহ
চাহ খালা। অ
ৰাতিডাল চুটি যে টাইম দাল পোটোকতে যায়।
অ আৰু তোমাৰ এই বৰষুণ দিয়া পৰা যে সন্ধিয়াটো যে সোনকালে হয় ন।
উম
বৰষুণ দিয়াৰ পৰা চাবাচোন এনেই যে তোমাৰ ৰ'দডাল দি থাকে একে ছটা বাজিলৈকে ৰ'দটোৱে শেষ নহয়।
অ
বতৰ বেয়া কাৰণে এনেকুৱা হৈ আছে এতিয়া।
উম! আৰু ইয়াৰ য়ে হেল্ল'
অ কোৱা? কোৱা, শুনি আছো।
হেৰি মই
অ। তাপিছত। উম, উম।
তা পাছত হেৰি এ পাৰ কোনোৱে নাই হা। কৈছে আপুনি এনেকে কেনেকে দিয়ে? এইটো তেজ দিব লাগিব তেজ গ'লে তোমাৰ দাম নলয়। এডাল পেকেটত চাৰি হাজাৰ কেনে কিমান? প্ৰাইভেটত ধে পৰিব। তাৰপিছত আৰু মানে তাই মোক সুধি আছে। মই চোন জানো ৰখাচোন কালি এতিয়া তাক মেছেজ দিছে। মানে জানেই আও মা মাকৰতো হেৰি তেনেকুৱা বুলি। মই কৈছো তাৰ এনেও মন চন এতিয়া সে ভাল চাল নহয় আৰু সি এনেও নাথাকে। তেতিয়া হেৰি তাই প্ৰথমতে সুধি ল'ব লাগে। এ যে মাৰ ভাল পাইছেনে বা কিবা কিবি। দাই সুধিছে হে জাবা হেৰি এ, যাবা নে নাই? এনেকে সুধিছে।
উম। তাইৰ হেৰি এইটো কি বুলি কয়? মাজতে মোক কৈ আছিলে। সিহঁতৰ বোলে তোমাৰ খুৰাকৰে জীয়ক অ খুৰাকৰ নহয় মাক। মাকৰ ফেলৰ কোনোবা আৰু। কিবা বোলে বেয়া বেমাৰটো হৈছে বোলে সেইটো।
কাৰ?
নাজানো মা অ ৰিয়াহঁতৰ।
অ, গম নেপাওঁ বাৰু কোৱা নাই।
হুম।
এইটো ছোৱালী চাহখিনি দি দিবলৈ যে বিছনাত পেলাই দিব নেকি? উম, মানে তোমাৰ সে মোকো আছিল সেইদিনাখন এনেকুৱা তেনেকুৱা হৈছে বুলি। কব নাপায় নাম ল'ব নাপায় বাৰু। ভয় লাগে নহয় তাই মোক মানে কৈছে এনেকুৱা তেনেকুৱা বেমাৰ বুলি আও। সঁচানে মিছা নাজানো। তাই আকৌ কিছুমান কথা মিছাও কয় নহয়।
উম, মিছা বেছি কয় অ।
উম আৰু তেনেকুৱা এনেকুৱা ডাঙৰ কথা মিছা কলে তাইয়ে হেৰি লাগিব ন।
উম, সেটোৱে।
আৰু যে বা ইমান যে তাই যে একেবাৰে হেৰি আ দেৰিলৈকে শুৱে ন?
দেৰিলৈকে শুৱে অ ৰা ৰাতিপুৱা।
অঁ।
উম, কি যে মানে তাই যে এনে মই যে মই যেতিয়া বি টো কমপ্লিট হলে মই জব চব কৰি এনেকে যে বেকাৰ নাথাকো জানা। আজিকালি যে টকা নহলে একো নাই।
ই সেইটোতো সেইটোৱে ৰ'বা, এতিয়া আমি কামৰ কথা ভাবো আৰু ৰিয়াৰ কথা এটা কবলৈ হলে। ৰিয়াই যে ক'তো কাম কৰিব নোৱাৰে। ক'তো নোৱাৰে বুলি কৈছো মই কাম কৰিবলে কাৰণ কিহৰ কাৰণে, তাই মানে তোমাৰ এ এজেগাত এদিন মই সুমিয়াই দিছিলো। দুইজনীয়ে কৰিছিলো।
উম।
তাই মানে ফেচলামি বেছি মানে। আৰু মানে কামত গুৰুত্ব নাই। ইটো কামত গুৰুত্ব নাই সিটো কামত গুৰুত্ব নাই মানে এনেকুৱা
উম
ন তেনেকে হলে তাইক কোনে কামত ৰাখিব ন সেইকাৰণে মই মন নকৰো মই এতিয়া মানে কাম যদি পাও কেতিয়াবা মানে বিচাৰিলে কৰি দে মই তাইক মানে নকওঁ আৰু পাইলেও তাইৰ লগত মানে মই নকৰো এনেকুৱা কতো জেগাত কাম আৰু আমি ভাইটি আছ ন কি কৰো নকা নে তোৰ অ
হয় ত কি কোৱা আৰু
কি কম এইবাৰ পূজা পালেহিয়ে ন চাই থাকোতে এইবাৰ একেলগে চাইছিলো ইমান দিনবোৰ পুটুকটৃকে গৈছে আহ অ
বনে অনলাইন পইচাটো গ'ল নেকি চাওকচোন নাইজোৱা ন ত চা চা তাৰপিছত হেৰি এইটো কি বুলি কয় অ এইডাল কোনে আনিব দিছিলে মই এইডাল খামনে এতিয়া ত কেতি গ'ল এ তেৰিকা মই নোখোৱা বস্তুডাল লৈ আহিলে ছা
তুমি গোটকা খোৱা নেকি
খাও অ
উম
আন কেপি আপুনিন কিবা ঠানণ্ডাতেে আছিলে কেপীখন ক কেপী লৈ আহিলে মোৰ কাৰণে লৰা যে মানে নাখাও মই কেপি এনেই বিছ টকা এটা গল
উ
ভ নাই গমেই নাপাইছেগে ৰ'ব তাক মই পঠাইছিলো ফুত কেনে তে ভাত বনাইছা নাই তোমালোকৰ
ভা
চাহ অ
দেৰিয়ো হয় চাগে খোৱা ন
অ তুমি ইয়াৰ লগত একেলগে পঢ়িছিলা নেকি উম উম দেৰি হয়
কোনটো কাৰ কথা কৈছা
ইয়াৰ লগত একেলগে পঢ়িছিলা নে
নহয় নহয় ৰিয়া মোতকে ডাঙৰ হয়
তুমি দুহেজাৰ ছয়ত নেকি
অ ৰিয়া মোটকে ডাঙৰ হয় উম
তাই কোন চনত তেনে
ৰীয়ায় যে বয়সটো আমাৰ পাৰে হেল্ল'
উম
শুনিছা ৰিয়াই বোলো বয়সতো আমাৰ পৰা বোলো হিয়াই বয়সটো আমাৰ পৰা বোলোঁ কমাই থাকে। মানে, বুজিলা! তাই কিন্তু, মোতকে ডাঙৰ হয়।
তাই দুহেজাৰ পাঁচত জন্ম নেকি?
অ'! পাঁচত হয়। তাই মানে, কথাতে গম পাওঁ ন'! বাপেকে নিজে কৈছে, আকৌ মোক, আমাৰ ছোৱালী তোতকে ডাঙৰ বুলি।
তুমি দুহেজাৰ পাঁচ নে ছয়?
মোৰ ছয়।
উম, উম! তাইয়ো ছয় বুলিয়ে কৈ, উম।
উম, ন' নহয়, তাই পাঁচত হয়। কাৰণ, কিহৰ কাৰণে, তাই আমাৰ মাৰ খুড়াকৰ জীয়েকৰ লগত একেলগে পঢ়া। আৰু আমাৰ খুড়াকৰ যিজনী তাই বয়স। অ'! নেনি তেইছ বছৰ হৈছে ন'?
অ'! তাইৰ বাৰ্থ চাৰ্টিফিকেট কিবা-কিবি মানে, আধাৰ কাৰ্ড আধাৰ কাৰ্ড- চাৰ্ড নাই যে, সেইকাৰণে ধৰিব নোৱাৰে। এতিয়া, আমাৰ ধৰ, আধাৰ কাৰ্ডত ধৰিছে।
কি, কি?
দিলোঁ। এনেও নিদোৱে।
সেইটোৱেতো! আৰু নিজৰ বয়সটো কমাই পেলাই, একোডাল নাপায় দেই! যিটো সঁচা, সেইটো ক'ব লাগে। উম!
মই এনেও, মই সেৰি, মই আগতে কৈছোঁ।